হেল্ল',
ভাত খালিনে?
অহ ', খালো কি কৰিছ।
এ বৰষুণ আহিছে কাপোৰ মেলিছিলো
অঁ
কোলা মোলা হৈ আহিছে কাপোৰ কাল আকৌ চপাও
অ একে বতাহ ধুমুহাহে আহিব নেকি
বতাহঢোমোহা আহিব একদম বতাহ মাৰিছে জোৰক
অ
কাপোৰ চাপোৰ আছিলা নেকি আকৌ
অ মোৰ কাপোৰ আছে বাহিৰত মই ভিতৰত আছো যে গমেই পোৱা নাই
অ মই বাৰু বাহিৰতে বহি আছো যে আহ ভাত কিহে বনালি
ভাত এ হেৰি বনালো আজি খিচিৰিকে বনালো ত আহ সেই পচি বনালো তাইও গাটো বেয়া যে এ কিনোৱা দালি আৰু দিলো আৰু দালি চাউলা ৰঙালাও চঙলাও দিলো সে তই কি বন হা তাই জ উঠিছে জ
ঔষধ খাইছে নে নাই
অ ঔষধ খুৱাই আছোঁ উম ভাল পাই আছে
অ মই আকৌ দালি বনালো কণী আমলেট কৰিলো তি খাই বৈ আহিছ আ কয়া
অ তাৰ পৰা আৰু কি পাৰ্লাৰ শিকিব যোৱা নাই নে কি
নাই একদিন গৰমতটো বেছি যোয় সেইটো কাৰণে যোৱা নাই
অ
যাম আৰু ষোল্ল তাৰিখৰ পৰা
অ আৰু কি কি কাম কৰিছ
এতিয়া অকমান একো কোৱা নাই এই ল'ৰাটোৰ গাটো বেয়া আছে তাৰ লগতে লাগি থাকিব লগা হৈছে
অ তাক এনে কি কি কোৱা
তাক এনেই কি খোৱা খিচি বনাই খুৱাও টছত আমি যি খাওঁন থাকে খাওঁ এতিয়া সে ভাত দালি এনেকে খুৱাই দিলো
আহ
খাবমন নকৰা জু জবজ কৰি এনেকে অকমান খুৱাই দিলো আ
তাৰপিছত আকৌ হেৰি আহ
ৰাতিপুৱা আকৌ হেৰি খোৱালোঁ গাখীৰ এয়া মিঠৈ দি এনেকে মুই কেইটামান দি পেলা এনেকে খুৱাই দিলোঁ নেখালে পেলালেহে
অ হেৰি খোৱাবি এই মালভোগ কল
অ মালভোগ কল খুৱাও এতিয়া নেখায় দুদিনমান খাই আছিলে প্ৰথম অৱস্থাত এতিয়া মানে খাই খাই আামনি লাগিছে নেকি থু থু কৰি পেলাই দিয়ে মানে খাব মন নকয়
তাৰপিছত আকৌ হেৰি দিবি এ দালিতে গাজৰ দিবি
উম
ফেচবিন্ দিবি
উম
চব দি পেলাই খোৱাবি তাক তেনেকে তেতিয়াহে গাত শক্তি পাব আকৌ কাচকল আছে হয় তহঁতৰ
তেনেকে তেনেকেও খুৱাব লাগিব ব
কাচকল এটা এনেকে কাটি পেলাই এনেকে হেৰি কৰি দিবি
উম উম হয় অ কে বতাহ জোৰকে আহিছে।
অঁ, মাক দে
বৰষুণো পৰিব
উম একদম হেৰি ইমান গৰম পৰিছে
বতৰতো দিলে ভাল হ'ব ঠাণ্ডা
অ স উম সদায় এইখিনিতে এইখিনি সময়তে বৰষুণ আহা
অ সদায় এইখিনি সময়তে অহা হৈছে যে ভালহে হৈছে এবেলা ৰ'দ দিয়ে এবেলা বৰষুণ দিয়ে
অ অঁ
অঁ মানুহে এে ভালহে পাব অকণমান গা বিলাকো
ঠাণ্ডা পৰিব গাটো
এনেকুৱা মানুহে ৰাতি শুব নোৱাৰিব নহয় আকৌ পেছাৰ থকা মানুহৰ কাৰণে দিগ যাই
অ হয় দে তহঁতৰ সেয়া হেৰি অ পেচা উম অ উঠিয়ে নহয় গৰমত অকমান ভালকে টেঙা চেঙা খাব দিবি
অ এতিয়া মানুহ বিলাকে নেমু চৰবত খুব খাব লাগে নেমু চৰবত খুব খাবি নেমু চৰবত কুঁহিয়াৰ ৰস এইবিলাক খাই থাকিবি গৰমত
অ তাৰপৰা আকৌ তেতেলি পানী খুৱাব দিবি
অ তেতেলি পানী দিও তিয়াই পেলাই থৈ দিও পানী খিনি তাৰপিছতে তিয়াই পেলাই পানীখিনি থৈ দিওঁ আৰু তাৰ পিছত এ চেকি পেলাই মে হিতাখিনি পেলাই দি জোনে পানী খিনি খাই দিব লাগে।
অ সেই মিঠৈ এখন দি দিবি চুগাৰ আছে যে চুগাৰ থাকিলে চেনী দিব নোৱাৰি অ নহয় চুগাৰ আছে যে চেনি খাব নোৱাৰি এ তিত এতিয়া মিঠা অকন হ'লে ভাল খব হয়
অ নাই একো নিদিয়ে চেনিও নিদিয়ে মিঠৈ নিদিয়ে তেনেকে খাই দিয়ে
ভালে হৈছে খাব। পায় যদি
অ তেনেকেই খাই চব খাব পাই ভাল সেইটো কাৰণে অ
অ অ অ তাৰ পা এতিয়া লৰাটো কলে গ'ল শুলে
ল'ৰাটো সেয়া শুবাই পেলাই মই আ বতৰটো যে পৰিছে এ কাপোৰ খিনি অকমান হেৰি কৰি দিছো এয়া মানে বেলেগত মেলি দিছো ভিতৰৰ ফালে
অহ
তাৰছতে মেলিও আছো কথাও পাতি আছো আও।
অহ তাৰপিছত অ খাচী মাংস হেৰি এদিন যে আনিছিলি ঠেং খিনি সি জোল এনেকে ঠেংটো হেৰি কৰি পেলাই জো জোল টো বনাই খাই চিলি খালে নে?
অকমান খালে তাৰপিছত মন নকৰিলে সেয়া ঠেংটো খাব পাৰিলে বহুত ভাল মানে হাত ভৰিবলাক যেতিয়া মা মানে ভাত বুলি নহয় ভৰিটো যেতিয়া মানে জোৰ নাথাকে নহয় অ কম যি হলে মানে তেনেকে ইয়া ছাগলী উম অ মানে মাহে সেই ঠেং কেইটাহত ছাগলী ঠেংকিটা আনে আনি পেলাই পুৰা চাফা কৰি পেলাই সৰু সৰুকে কাটি পেলাই কুকাৰত বিছ তামান হুইচেল দি পেলাই তাতে নিমখ অকমান জিৰা গুৰি অকনমান এনেকে নেহৰু এটা এফুটা বেছি নহয় এফু এফুট দুফুট ত দি পেলাই পৰা হৈছে চেল মাৰি পেলাই চেকি পেলাই খুৱাব লাগে কিন্তু খালে ভাল কিন্তু নেখায় যে
অ চুপ বনাই মানে যেনেকে এয়া ব্ৰইলাৰ চুপ ধৰি লোৱা সেয়া
অ অ ছাগলী মানে চ ঠেংগিতা সে
অ অ
তে তেনেকে চুপ বনাই খাব লাগে তেতিয়া ভৰি হাত যদি আও কমজুৰি হয় মানে তেতিয়া জোৰ এটা আহে আও কিছুমান মানুহৰ পেৰালিচ হৈ পেলাই যে ভৰিকেইটা জোৰ নাইকিয়া হৈ যায় অ তেতিয়া মানে সেই হেৰি তেনেকে এয়া ছাগলী ঠেংটো
অহ অহ অহ অহ অহ হয় নে কি মোৰো একে ভৰি হাত সোপা যোৰ নাইকি এয়া সঁচা খাব লাগিব
অ তেনেকে আনি পেলাই খাবি
মই আকৌ কালি হস্পিতেল গৈছিলো নহয় সেয়া উ হেই কেলচিয়ামৰ ঔষধ আকৌ আইৰনৰ দিছে মোকে মোৰ হে ভৰি বিষ বুলি কলো যে
অ অ
হে দিছে খাব লাগে বোলে হে বোলো খাই থাকিম আও বোলো আনি ল' চোন ডালি অ কালিৰ পৰা খাই আছো নাই হস্পিতালৰ পৰা এনে দি ছে
অ অ ভালে হৈছে থ অহ অহ খাই থাক ভালে হৈছে
তই যাবিচোন আনি পেলাই খাবি তোৰ ল'ৰা ছোৱালী হয় আছে এতিয়া হয় খাই থাকিব লাগে।
অ মোক দিছে মই খাব এ কালি খালো আজি খাম আৰু এতিয়া খোৱা নাই।
খাবি আকৌ সদায় খাবি দে দে ৰাতি ৰাাতিয়ে খাবি দিনত নাখা পোৱালি টো অকণ হেৰি পাব শক্তি পাব তাৰ ও বেমাৰ আজাৰ হৈ আছে যে কেলচিয়ামটো খালে অকনমানে ভাল কেলচিয়াম আইৰন খাই থাকি
যাম উম খাই থাকিব লাগে।
এতিয়া আমাৰ অকন বয়স হেৰি হৈছে যে হয়। সেইটো কাৰণে মানে এইবিলাক বস্তু অকণমানানে ত্ৰিশ ব ত্ৰিশ বছৰ ওপৰ হলে মানে এইবিলাক বস্তু অকমান খাব লাগে আৰু
আহ
পছত পহ গলে খাই থাকিব লাগে। তাৰপিছত আহ এক এ বৰষুণ সঁচাই কোলা হৈ আহিছে।
কোলাহে আহিছে একে জোৰকে বতাহ আহিছে বতাহাহো বহুত বহুত জোৰ চেম আহিছে
অ তাক এয়া হেৰি পোৱালিটোক হালধি তৰকাৰী আকৌ শিঙি মাছ, বা মাগুৰ মাছে, দি জোল অকন অকন বনাই খোৱাবি তাৰ গাটো তেতিয়া শক্তি পাব বৰিহাত নহলে। সোনকালে সুস্থ আহিব অকণ পাণ মানে ষ্ট্ৰং হব খুজটো গম পালি
উম উম
হেল্ল'
আহ ষ্ট্ৰং হ'ব তেতিয়া লোৱাটো মানে কি খাব মন ন কয় সেইটোহে
তাক জুতি লগাই লগাই বনাই দিবি ডেইলি বেলেগ বেলেগ জুতি বনাই দিবি
অ তেতিয়া খাব চাগে বেলেগ বেলেগ ইষ্টালত বনাই পেললে খাব আৰু
অ তাৰ পিছত এতিয়া চব মানুহৰ এতিয়া শুলে চাগে দুপৰীয়া হয় তহঁতৰ ঘৰৰ মানুহ শুলে চাগে।
চিলা চনাা নাই আকৌ মেচিনত।
এ কাপোৰ চিলোৱা নাই ৰ মেচিনতটো হেৰি হৈ আছে অকমান বেয়া হৈ আছে ভাল কৰিবলৈ মই মাতিছোহে মানুহ
অ চিলাইাব আকৌ তেনেকে কাপোৰ ডিজাইন কৰা এনেকে ইউটিউবতে চাই পেলাই শিকি পেলাই সে কৰি থাকিবি
আহ শিকিব লাগিব দে
তাৰপিছতে এয়া চাদৰ মেখেলা ধুন ধুীয়া ডিজাইন কৰিবি। বোলাউজ চলাউজ বিলাক আকৌ ডিজাইন কৰিবি তেনেকে এনেই থাকত সেইবিলাককে কৰি দিবি কাম উলিয়াই লবি
অ কাম উলিয়াই ল'ব লাগে দে হয় দে এনেই এনে বহি তাক উ ঘৰতে কাম কৰিব লাগিব তেতিয়াহে আকৌ হয় নিজৰ গাটো ভালে থাকিব
অ কাম উলিয়াই লব লাগে মানুহে কাম না নাই বুলি পেলাই বহি থাকিব নালাগে যিকোনো কাম এটা উলিয়াই লব লাগে উলিয়াই লৈ পেলাই সে মানুহৰ গা বিলাক বেছি বেয়া লাগে
অ অ শুই বহি থাকিলে মানুহৰ গা বিলাক বেছিহে বেয়া লাগে হয় দে সঁচাই কথাটো মোৰ একে এইকেইদিন শুই বহি থকা নিচিনা হৈছে লাহ লগাহে এলেহোৱা ভাপ আহি গৈছে
বেমাৰী হবি সোনকালে আহ
আহ কাম বন কৰি থাকিব লাগে হয় দে তাৰপিছত আহ এতিয়া হেৰি কাপোৰ চাপালি
কাপোৰ কেইটা এয়া বৰষুণৰ বতাহত গোটেই কাপোৰ পৰি পৰি গৈছে মই ইয়াতে আছো তুলি তুলি দিছো অ ওপৰতহে আছো মই পাম তোৰ কে কতাহ আহিছে উ বিশা নুন চন পৰা আহিব কয়াা
অঁ
বহুত
হয় দে একেবাৰে অ হ'ব দে চপাই লওঁ দে দেই অ হব দে
আহ